হেল্ল'!
কি কৰি আছা?
কি খবৰ ভালনে?
ভাল। আপোনাৰ?
এ আছো ভালে আজি এইপিনে গৈছিলোঁ আমাৰ মানে এই নতুন ঘৰ অ' মাটি লৈছিলোঁ যে তাতে নতুন ঘৰ এটা বনাইছিলোঁ
অ',
এ তাৰপিছত তাতে এ ঘৰ লিপিব কাৰণে গ'লো সেই গোটেই গা বিষ হৈ আছে দুপৰীয়া তাতে ভাত পানী খালো।
কৰাই নাযায় ন' সেইটো কাৰণে গাটো বিষ হয়।
হয় উম, একদম লৰিব মন যোৱা নাই তাতে মায়ে ভাত তৰকাৰি বনাই আনি দিলে আম দেউতাই দি থৈ গ'ল আহি অহ, বিলাহীৰ চাটনি কৰিলে তাৰপিছত আকৌ দালি বনাই দিছে, মাংস অলপমান বনাই দিছে এ তাতে ভাতকেইটা খালোঁ আৰ ইমান ভাল লাগিছে খাই পিটিকা খিনি কঠলৰ গুটি এয়া সেয়া উহাই পেলাই এই যে পিটিকা বনাই দিছে। বহুত ভাল লাগিছে খাই।
আমাৰ হেৰি ৰাতি বনাইছে অ' কৈলো।
অ',
কচুলতিহে পাছত গোটে বনাইছি মাছে বিলাহীয়ে আলুৱে বনাইছি আকৌ মাছৰ পেটুটো বনাইছে।
হা?
মাছো পেতুটো খা নে নাখা তিতাটো?
অ' মই এ মাছৰ পেটু খাই পোৱা নাই বাৰু এদিনো কেনেকে বনাই বা? তুমি জানে নে না মায়হে বনাইছে?
মই নবনাওঁ মই দেখিছোহে কেনেকে বনাই
অ'দিয়াচোন অকমান শিকাই দিয়া তেতিয়া আজি আজি যাব এতিয়া চাৰিআলিত মাছ আনিব কাৰণে তুমি কেনেকে বনুৱা কৈ দিয়াচোন বাৰু? কৈ দিম মানে মই শুনি আছোঁ ভাল লাগে খাই বোলে হা?
অ, ভাল প্ৰথম চাফা কৰিব এইয়া কিবা কোলা, কোলা থাকে যে কিবা কোলা, কোলা সোম হা, অ'।
পেটুটো থাকে যে সেইটো?
অ' পেটুটো পেলাই দিব, পিতটো পেলাই দিব।
অ',
তাৰপিছত আকৌ তাত কিবা সোমোৱা হৈ থাকে সেনেকোৱা ৰঙা নিচিনা, নীলা নিচিনা সেইবিলাক উলাই দিব দিয়া পাছত আকৌ এনেকে তেলো নিচিনা দেখিব তাত নহও, পিয়াঁজ কাটি ফেলে বনাই দিয়ে আও
হয় নেকি?
ভাল লাগে নহ পিয়াজ কাটি বনাই দিলে।
হয়, হয়।
উম,
গৰম হেৰি উম, তাৰপিছত হা?
তাতো বনাই খাবচোন।
অ'বনাই খাব লাগিব কি নিমখ, জলকীয়া নিদিয়ে নেকি?
কেঁচা জলকীয়া দিয়ে নে নিমখ জলকীয়া জলকীয়া
ৱ।
হুম,
বনাই খাব বোলো এদিন।
বুজি পাইছো এতিয়া কেঁচা জলকীয়া দিয়ে না গুৰা জলকীয়াহে দিয়ে।
কেঁচা জলকীয়া দিয়ে বুলি কৈছো কেঁচা জলকীয়া নিমখ পাছত আকৌ হেৰি নহৰুটো কাটি দিব লাগে।
হয়, হয়। অ' আজি কি ফুৰিব যোৱা নাই নেকি?
তে ঘৰতে আছিলো।
অ' কি কৰি আছিলা দিনটো জাল বান্ধিছিলা নে নাই?
জাল বান্ধিছো।
অ'কেইটকাকে দিয়ে এখনত?
চল্লিস টকাকে দিয়ে।
অ' ঠিকে আছে নহলে বাৰু অকমান কষ্ট হয় মই, মই সূতা ভৰাব লাগে অ' গৰি ভৰাব লাগেৰুই ভৰাব লাগে। বহুত কষ্ট হয়তো। অ', তু হলিও মানে মায়েহে ভৰাই দিয়ে।
উম, কালি ভৰাই দিছে এনে মই ভৰাই লওঁ ঘূৰি ভৰাই দিছো ত গলি ভৰাই দিছো।
হয়। এনে আজি হেৰি পাৰ্লাৰত নগলানি?
নাই যোৱা আজি গৰমটো বেছি যে ঘৰতে থাকিলো।
হয় নেকি?
উম,
অ'অ' তোমাৰ হেৰি ভাইটি ঘৰতে আছেনে?
আছে ঘৰতে।
কি কৰি আছে ভাইটি পঢ়িছে নে নাই?
পঢ়া নামে নলয়।
অ'অ' এ সৰুজনী, সৰুজনী কিহত পঢ়িছে?
দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণীত পঢ়ি আছে।
অ' এতিয়া মাক দেখা নাই যে মা কত গ'ল।
ক'ৰবাত ওলাই গৈছে চাগে এনে পথাৰ চাইডে গৈছে কঠীয়া চাব।
অ' কঠীয়া কি অ' এবাৰ ৰোৱা ৰুব নেকি?
ৰোৱা ৰুব এই বৰষুন দিয়া নাই যে জুতি লাগা নাই সেইকাৰণে ৰোৱা বুতা নাই।
অ' বৰষুন দিলেহে পাৰিব। এ মাক কবাচোন আমাৰ মিটিং এটা আছে মানে পানী যদি পানী দি মানে হেৰি কৰে আৰু আপোতে যদি কবাচোন। মেচিন টো লৈ যায় কিন্তু তেল ভৰাব লাগি এতিয়া আকৌ হেৰি উম, পাইপ এডাল লাগিব তেল আকৌ মানে এশ চল্লিশ টকা লয় বোলে। এতিয়া ধৰি লওক এনেই ধৰি লওক স্কুটিৰ তেল স্কুটি লৈ গ'লে তেতিয়া এশ পাঁচ টকাতে পায় যদি সেনেকে উম, খেতি কৰে। তেতিয়া হলে দিব পাৰিব।
অ',
কালিহে আমাৰ ওচৰ মানুহজনী সাৰুৱা পুতিছে সেনেকে পানী দি লৈ পুতিছে হেৰি ছজনী মান মানুহ লৈ। হেৰি বেলেগে সেই সেইগিজনী মানুহ ললে মানে কি- দুপৰীয়া হেৰি ভাত দিব নালাগে।
অঁ'।
কিছু কিছুমান ললে আকৌ ভাত দিব লাগে, সিহঁতক বোলে হে- হেৰী ৱা কল ভীমকল যে-
হুম।
ভীমকল আৰু চিৰা দিলেই হয়। দে সেইটোয়ে সহজ, সিহঁতক যদি ভীমকল চিৰা দিলেই হয়, আকৌ নহ- লে বেলেগ মানুহক ললে আকৌ- হাতটকাৰ বনাই থাকিব লাগে, বহুত কষ্ট হয় ইমান গৰমত। আজি গৰম কেনেকুৱা মাৰিছে তোমালোকৰ পিনে?
অম বহু বহুত এতিয়া অলপ ঠাণ্ডা পেলাইছে বৰষুণ ধৰি আছে।
অঁ আমাৰ পিনে এতিয়া ঠাণ্ডা হৈছে অকমান।
উম' বৰষুণ ধৰ ইয়াত বৰষুণ দিলেও হয়, মানুহৰ খিনি তেওঁ অলপ ভাল পায় বৰষুণ জাক দিলে।
হয়, এতিয়া কিন্তু কালিৰ পৰা বৰষুণ ধৰিহে আছে কিন্তু আমাৰ ইয়াত। অও আমা পিনে বৰষুণ দিয়া নাই। এই বতাহ মৰাৰ কাৰণে ধৰি ল অকমান ভাল লাগিছে গাটো আজি বহুত বেয়া লাগিছে মানে মো- শুই উঠি অকমান ফুৰিব আহিছো খোজ কঢ়িব আহিছো। এই গাটো একদম বহুত ওজন। ক তাৰ পৰা সে ঘৰটো মুচি আহিয়ে অলপ শুলো শুই দিলো। শুৱাৰ পিছতে এতিয়া উঠি হয় আৰু। কল এটা খাই তেতিয়া ওলাই আহিছো, এনে বহুত বেয়া লাগি আছে গাটো। অকমানহলেও খোজ কঢ়ি আহোঁ গাটো আকৌ ওজনো হৈ গৈছে।
অ মই মাটি কাম মাটি কাম নকৰা যে মাটি কাম কৰিলে সেইকাৰণে বে-
অঁ মাটি কাম কৰিলে কি কাণে দি মাথা দি ধোঙা ওলাই। একদম, এতিয়া আকৌ বহী এটা খাই- হয়, বহী এটা খাই ওলাইছো, আকৌ মই শকত যে মানুহজনী এতিয়া তলত বহি কাম- কৰিব নোৱাৰো, এতিয়া পিয়াখনো হল চাপৰ একদম আঠ- ঠু এনেই বিষ, এতিয়া আঁঠুৰ বিষত থাকিব পৰা নাই। সে এতিয়া- অঁ বৰি এটা খাই আহিছো, সেইটো বৰি খালে যদি ভাল নহয়- আকৌ ৰাতি উম হেৰি ফাৰ্মাচিত গৈ দুটাই- তেতিয়াহে বৰি আনি পেলাই খাব লাগিব আও।
ফাৰ্মাছিত দুখাই কিনে আনিব লাগে বিষু বৰিও খাব বেছি নালাগে নহয়।
হয়, এ আমাৰ ওচৰতে এফাল অলপ যাব লাগ- গে আও তেওঁৰ পৰা আনিলে বহুত হেৰি আৰু। খোৱা ঔষধ খিনি বহুত ভাল পোৱা যায়।
হয় হয়।
সি চাই চাই দিলে মানে ভাল হয় আৰু প্ৰেছাৰটোও জুখি আহিব পাৰিম। নিজে গ'লে মানে ভাল আও। প্ৰেছাৰটো জুখি আহিম, তাৰপিছত আকৌ মোৰ আকৌ হেৰি আছে যে থাইৰড আছে- সেইটো কাৰণে বহুত- দিগদা। ঠাইৰত থাকিলে মানে জ্বৰ বিষ থাকেই, এতিয়া তাতে আকৌ কাম কৰি দিছো যে। সেইকাৰণে আৰু একদম বিষ হৈ গৈছে আও।
না আপোনাৰ পেছা হাই পেছা না ল' পেছা?
এ হাই প্ৰেচাৰ নহয় মই ল' প্ৰেচাৰ সেইটো কাৰণে ধৰিল আমি চব খাব পাৰো আও।
অ।
ল' প্ৰেছাৰ হাই প্ৰেছাৰ হলে বহুত আম মানুহজনৰহে হাই প্ৰেছাৰ। সেই যম বোৰ। অ বহুত ৰিক্সত থাকিব লাগে। এতিয়া হাইপ্ৰেচা উঠিলে আকৌ, হয়।
হয় একো খাব নোৱাৰে তেতেলী লাগে, আকৌ তিতা-চিতা খাব নোৱাৰে এদিন পে দুদিন যেতি - তিতা কায়েংকিয়াল কেইটা খাই, প্ৰেছাৰ উঠি যাব বেছি গৰম হলে বেছি - টেনচনত থাকিলে তেতিয়া প্ৰেছাৰটো উঠি যায়।
নহৰুটো মানে কি কৰিবা জানে নহৰুটো - ফুত ওলাই হেৰি কৰি অলপ গৰম কৰি লব দিবা।
হয়।
গৰম কৰি দি তেতিয়া সেনেকেহে খাব। নহলে য দি হেৰি গৰম কৰি নাখায় এনে কেঁচা কেঁচা হয়, তেতিয়া ভাল নালাগে খাই। আৰু প্ৰেছাৰটো হেৰি নহয়। অ' তেতেলীটো কেনেকে খায় পানী গুলি খাই নে না এনেকেই খায়?
তেনেকেই খায়।
হু?
এনেকেই খাই।
অ' হেৰি কৰিবা তেতেলী খিনি পানী অকমান ল'বা, তাতে মানে - পুৰা খচি খচি খচি খচি তেতিয়া সুদা গুটিটো ওলাব নহয় - সেই গুটিটো পেলাই দিবা। তেতিয়া সেই পানী খিনি - ছেকনিয়ে ছেকি তেতিয়া সেইখিনি পানীয়ে খাব দিবা। তেতিয়াহে মানে অ'ৱা ভাল। উম নহ'লে এনেই এনে কে খালে হেৰি ভাল নহয়। ক'বাত পতককে আকৌ পেছাৰ উঠি আছে পতককে ডিঙিয়ে চিঙিয়ে লাগি যাব - তেতিয়া আকৌ অসুবিধা হে। সেইটো কাৰণে একদম পানীত খচিয়ে ওল হেৰি কৰি দিবা।
হয়, তেতিয়া পানীটো খুৱাই দিলে হৈ গ'ল।
অ' পানীটো খুৱাই দিলেই হ'ল। এনেই ধৰিল পানীটো নো - পানীতো আকৌ গোটেইখিনি খাব দিবা। ধৰিল খাব পৰাকে আধা কাপ মান ল'বা এগিলাচ - টো ক'ত নো খাব পাৰিব।
উম।
এগিলাচ খাব নোৱাৰে নহয়।
হয়।
আধা সেই আধা গিলাচ মান দিবা, নহলে কাপত ললে আও - কাপতে ল'ব দিবা।
হয়।
তেতিয়া - খাই দিলে মানে ৰাতি খাই লৈ শুই থাকিলে - তেতিয়া মানে আৰু প্ৰেছাৰটো নুঠে আও।
অ'।
খালী পেটতে প্ৰেছাৰ টেবলেট খাব দিবা। খালী পেটত নাখাই জানো টেবলেট?
টেবলেটটো নাখায় টেবলেট খাব দিলেও নাখায় নানেই টেবলেট।
এই খালি পেটত খাব লাগে সেইটো টেবলেট, নহ'লে দিগদাৰ হয়। খোৱাৰ পিছত বেছি হৈ গ'লে বহুত দিগদাৰ।
অ'।
এতিয়া হ'ব দিয়া নহ'লে পিছত কথা পাতিম, অকনমান ফুৰি আহোগৈ। এই ৰাস্তাইদি কথা পাতি পাতি গ'লে ভাল নালাগে।
অ' হ'ব দিয়ক।
উম।